হেল্ল কি কৰি আছা উম পাইছো কি কৰি আছা?
এ এনেই ইয়াতে সে নদল দে
উম উম খানা পিনা খালা
অ খালো খালো খালো তুমি খালা নাই
আহ খালো খালো। বাকী ঘৰত খবৰ ভাল?
অ ঘৰত ভালেই ভালে। তোমালোকৰ ভালনে?
ভাল বাকী আহ এতিয়া তোমালোকৰ অঞ্চলৰ খবৰ কোৱাচোন কি কেনেকুৱা হৈ আছে বৰ্তমান পৰিস্থিতি?
এতিয়া ঠিকে চলি আছে বাৰু কিন্তু মানে কি হৈছে গম পাইছা নাই আমাৰ মানে ইয়াত তোমাৰ গোটেই আমাৰ গাঁও
অ অ অ দেখা গৈছে মই সটো সটো পৰত তোমাক আহিছিলো যে তোমাৰ আহ এতিয়া দেখা গৈছে যে
কে বহুত বহুত লেতেৰা হৈ আছে গম পাইছা নাই মানে মানুহ বিলাকে এনেকুৱা লেতেৰা কৰিছে হয় হয়
প্ৰশাসনে একো কামেই কৰা নাই দেখা যায় যে এতিয়া উম যিন আহ ৰাস্তাই পদূলি হওক সনে হওক বা গাঁৱতে হওক সকলো জেগাতে গুটকাৰ পেকেট চিখৰ তিখৰ আদি বহুতো ধৰণৰ পেকেট আৰু চিপছৰ পেকেটৰ প পৰা ধই পল পলিথিন আদিবোৰ য'তে ত'তে পেলাই থো থোৱা দেখা যায় হয় না নহয় আৰু দেখা যায় যে আজিকালি নৱপ্ৰতন্মবোৰ ওকে অপদ্ৰব্য ব্যৱহাৰ কৰি অপদ্ৰব্য ব্যৱহাৰ কৰি আহ বহুত বৰ্ত
ইমান ভ কৰা দেখা যায়, বহুতো জেগাতে থু পিক পেলোৱা দেখা যায়, এনেকে এনেকুৱা ধৰণৰ তোমালোকৰ চাইডে হৈছে নেকি বাও?
আমাৰ তোমাৰ ইয়াত কি কবা মানে এতিয়া তোমাৰ গোটেই ল'ৰা-ছোৱালী বিলাকে গুটখা খাব চিখৰ খাব কেপি খাব বিমল খাব এইখিনি খাই মেলি কি কয় গম পাই ক'ত তামোলো খাই তামোল খাই মেলি একদম তোমাৰ ৱালত পিকাব গম পাইছা নাই ৱালত পিকাব মা ৰাস্তাত পিকাব তোমাৰ মানে একদম সিহঁত পৰা উপায় নাই গম পাইছা নাই। প্ৰতিটো বস্তু তোমাৰ এতিয়া তোমাৰ এনেকুৱা গম পাইছা নাই তোমাৰ নতুনকে কিবা চৰকাৰী কিবা এটা বনাব নহয় কিবা ঘৰ এটা বনাব যেনিবা, চৰকাৰী বেছিকে মানে, কি কৰে চৰকাৰী সেই চৰকাৰে বনোৱা ঘৰ বিলাক বা চৰকাৰে বনোৱা কিবা কিবি বস্তুৰ ওপৰতে আচলতে
অ', অ' দেখা যায় অ', চৰকাৰী আহ আৱাসস্থান বোৰত বেছি লেতেৰা দেখা যায়। চৰকাৰী আৱাসস্থানবোৰত কৰ্মচাৰী বোৰেও ভাল
হয় হয়।
ভালকে চা তেওঁলোকৰ ফালে তেনেকুৱা চৰকাৰী হস্পিতাল চৰকাৰী বিদ্যালয়বোৰত এনেকুৱা ধৰণৰ লেতেৰা আৱৰ্জনা লেতেৰা হেৰি দেখা যায়নে?
হয় হয় আচলতে এই বিদ্যালয়বিলাকত বাৰু বৰ্তমান এতিয়া কমিছে বিদ্যালয়বিলাকত কি হৈছে তোমাৰ অ', চৰকাৰে কিছুমান আঁচনি উলিয়াইছে যে মানে বিদ্যালয়সমূহ চাফা কৰিবলৈ দিয়ে যে,
উম উম হয়
বাৰু তাৰপিছত হয়, হয়, হয়। সেইবিলাকত সেইবিলাকততো আছেই তোমাৰ এতিয়া তোমাৰ হস্পিতালত আচলতে নিয়মমতে আচলতে চৰ কাৰী এখন হস্পিতাল আচলতে লেতেৰা হ'ব নালাগে।
নালাগে অ
তো মানে যিমান এতিয়া তোমাৰ চাফা হ'ব লাগে চৰকাৰী এখন হস্পিতাল আচলতে আচলতে এতিয়া সিমান চাফা নহয়। মানে তাত কৰ্মচাৰীয়ে চাফা কৰে, কিন্তু মানে ইমান নিজৰ বুলি মানে আচলতে কামটো নকৰে। তেওঁলোকে কি হয় তোমাৰ, সেই মানে, খুব কম চাফা কৰে মানে ভালকৈ চাফা নকৰে তাৰপিছত আকৌ কি কৰে তোমাৰ এতিয়া মানুহ বিলাকৰো আচলতে ইয়াত ভুল আছে আমাৰ জন- সাধাৰণৰো ভুল আছে এতিয়া মানুহ বিলাক তোমাৰ যাব তাত তোমাৰ প্ৰতিটো স্থানতে চাবা তোমাৰ চৰকাৰী, চৰকাৰী কাৰ্যালয় হওঁক বা কিবা মে -ডিকেল কিবা কিবি হওঁক তাত কি হয় তোমাৰ নিৰ্দিষ্ট তোমাৰ কিছুমান জেগা থাকে যে ডাষ্টবিন থাকে তাত আচলতে লেতেৰা বস্তুসমূহ পেলাব লাগে। কিন্তু কি কৰে আমাৰ আচলতে য'তে, য'তে সুবিধা পায় ত'তে আচলতে সেই লেতেৰা বস্তুবোৰ পেলাই, থু পেলাই, খেকাৰ পেলাই গতিকে সেইটো আচলতে আমাৰ, মানুহ বিলাক সজাগ হোৱাটো জৰুৰী বুলি মই ভাবো
তেনেকুৱা
াৰ সলনিকি চৰকাৰী কৰ্মচাৰীবে আহি নিজেই সেই জেগাবোৰ চাফা কৰা আৰু ৰাইজকো চাফা কৰিবলৈ লগা তেনেকা কিবা ধৰণৰ আঁচনি নলে।
হয়। আচলতে এতিয়া তোমাৰ চৰকাৰেতো তেনেকুৱা, আগতে এবাৰ নে দুবাৰ মই গম পাইছিলো বাৰু দেই চৰকাৰে এনেক কে, মানুহ পঠাই মানে কেতিয়াবা, কোনো কোনো জেগাত আচলতে চফা কৰিবলৈ অ, দেখাই কিন্তু আচলতে কি কৰে, মানুহ বিলাক যিসকলক আচলতে সেই চফা কৰা দায়িত্বটো দিয়ে, তেওঁলোকৰ ক্ষেত্ৰত কি দেখা যায় গম পাইছা নে, তেওঁলোকে কেৱল সেই ফটো এখন বা ভিডিঅ' এখন, উঠাৰ পাছত তেওঁলোকে চফা নকৰে, অ, সেই ভিডিঅ' বা ফটোখনন চফা কৰিছোঁ বুলি দেখুৱাবলৈ আচ আচলতে, এখন ভিডি এখন ভিডিঅ' বা ফটো উঠাৰ পাছত তেওঁলোকে কি কৰে সেইখিনি তেনেকৈ এৰি থৈ গুচি যায়, যাৰ ফলত আমাৰ সেই স্বচ্ছ ভাৰত অভিযানখন আচলতে এতিয়া ভালকৈ অ' গঢ় দিব পৰা নাই ভালকৈ
উম উম উম হয় হয় নিশ্চয় নিশ্চয়, অ' বৰ্তমান সমত তুমি কি ভাবা যে আহ আমাৰ এই স্বচ্ছ স্বচ্ছ ভাৰত অভিযানে কেনেধৰণৰ অ' মানে পদ পদক্ষেপ লোৱা উচিত হ'ব যাতে আমাৰ সমাজ আমাৰ
আৰু
অঞ্চল আৰু লগতে দেশখনো যাতে উন্নতি হয় আৰু অ' বাহিৰৰ যেতিয়া মানুহ আহে তেতিয়া আহি দেখিলে কব লাগে যে অ এই জেগাখন বহুতেই সঁচাকৈ বহুতেই ধুনীয়া।
হয় হয়, সেইটো আচলতে তোমাৰ চৰকাৰৰ লগত মোৰ হিচাপত দেই মোৰ হিচাপত আচলতে সেই সেইটোৰ ক্ষেত্ৰত আমি আচলতে চৰকাৰক দোষ লাভ নাই আমি আমি আমি লেতেৰা কোনে কৰিছে আমি নিজে কৰিছোঁ আমি আমি মানুহে আমাৰ আমি জনসাধাৰণে আমি লেতেৰা কৰিছোঁ, গতিকে আমি এতিয়া আমি লেতেৰা আমি কিবা এটা বস্তু যেতিয়া আমি লেতেৰা কৰিব পাৰিছো আমি নিজৰ দেশখনক যেতিয়া লেতেৰা কৰিছো গতিকে আমি আমিয়ে আমিয়ে আমাৰ দেশখন আমি আকৌ পুনৰ চফা কৰিব লাগিব। আৰু চফা মানে তোমাৰ কি হব এতিয়া আমি সকলোৱে মানে সেইবিলাক কথা অকণমান ধ্যান দিব লাগে, আমি আমাৰ দেশ দেশখনক আমি যিমান পাৰো সিমান আচলতে ভালকৈ ৰাখিবলৈ চাব লাগে, কিন্তু সেই মানে মানুহে ইমান গুৰুত্ব নিদিয়ে মানে কথাবিলাক নিজৰ বুলি নাভাবে। গতিকে সেই
হয় নিশ্চয় হয়, উম'।
গতিকে সেইখিনি মানুহে অকণমান কথাবলাক ধ্যান দিব লাগে, অ' চৰকাৰী চৰকাৰক আচলতে সকলো সব কথাত আচলতে চৰকাৰক দোষ দিলেই নহ'ব। আমি, আমি আমাৰ দেশখনক আমি নিজে আচলতে অ' ভাল কৰিবলৈ
হয়, হয় আমি বৰ্তমান সময়ত সেইসকলক আমি বাধা দিব লাগিব আমাৰ যি গোটখা সেৱন কৰে, যি অ' ধূম্ৰপান কৰে, সেই সকলক আমি তেওঁলোকৰ, যিসকল বয়স বয়োজ্যেষ্ঠ মানুহে যি প্লাষ্টিক ব্যৱহাৰ কৰে সেই কৰাৰ পৰাত তেওঁলোকক দূৰ ৰাখিব লাগিব হয় নে নহয়? আগৰ দিনত যি মৰা চাহপাতৰ সেইখিনি আকৌ পুনৰ ঘূৰাই আনিব লাগিব, যাতে মাটি প্ৰদূষুণ নহয়, প্লাষ্টিকৰো ব্যৱহাৰ কমে আৰু বৰ্তমান সময়ত দেখা যায় যে হয় আজিকালি প্ৰত্যেকটো বস্তু এটা প্লাষ্ট, যি য'ত নেকি প্লাষ্টিক নহ'লে বস্তুটো অ' ভাল হৈ থকা সম্ভাৱনা দেখাই পোৱা নাযায়। কিন্তু তেনে নহয় আচলতে আগৰ দিনৰ মানুহে সেই সকলোবোৰ বস্তু উম্ ভাৱে সংৰক্ষণ কৰি, সেই বস্তুবোৰ বহু দিনৰ কাৰণে সংৰক্ষণ কৰি ৰখা দেখা পোৱা গৈছিল।
হয়, হয়।
এয়া যে আকৌ এ ঘূৰি অহাটো ভাল হ'বনে?
ক'লেই? সেই আচলতে আমি প্লাষ্টিকসমূহ বৰ্জন কৰি আচলতে আমি সেই মৰা-পাটৰ হওঁক বা বাঁহ-বেতৰ হওঁক বস্তুসমূহ আমি ব্যৱহাৰ কৰিব লাগে। যাৰ ফলত কি হ'ব আমাৰ সেই মাটি প্ৰদূষণসমূহ ৰোধ পাব, ৰোধ পাব। মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আচলতে সেইবিলাক ৰোধ পাব। গতিকে মই সেইটোতো বিচ বিচাৰোয়েই মানে, আচলতে মই নহয়, আচলতে সকলোৱে বিচা বিচাৰে। অ' যে আমাৰ প্ৰদূষণ সমূহ ৰোধ পাওঁক, ৰোধ হওঁক। কিন্তু কি হয় আমাৰ মানুহ বিলাকে মানে, সেইবিলাক মানে কেৱল অকল কথাহে কয়। মানুহে সেইবোৰ কাৰ্য, কাৰ্যকৰী নকৰে আচলতে। অ' গতিকে মানুহ বিলা কে সেইখিনি আচলতে অকমান গুৰুত্ব দি, তে তেওঁলোকে সেই আচলতে প্লাষ্টিক, সেই প্লাষ্টিকসমূহ বৰ্জন কৰিব লাগে। বাঁহ বেতৰ বস্তু
মানুহবোৰে এহ হয় আৰু বৰ্তমান সময়ত এ মানুহ আৰু সমাজৰ লগতে যি এয়া নগৰীয়া বা চহৰীয়া আৰু গ্ৰাম্য উদ্যোগ আছে, সেই সকলৰ পৰা যি আৱৰ্জনা ওলায় সেইখিনি পৰিমাণো আমি নিশ্চয় কমাব লাগিব। যাতে স্বচ্ছ ভাৰত অভি
হয় হয়
জন সফল হয় কাৰণ সেইবুকৰ পৰা ওলোৱা আহ বহুতো লে সকলোৱে নদীৰ পানীৰ পৰা ধৰি বায়ুৰ পৰা ধৰি আহ মাটিৰ পৰা ধৰি সকলোকে প্ৰদূষিত কৰি অহ। নষ্ট কৰে সেই উদ্যোগসমূহকো অহ। সূচনা কৰি সেইবোকো অহ বাধা দিব লাগিব যাতে এ আৰু আহ লেতেৰা আৰু প্ৰদূষণ
হয় স্বচ্ছ ভাৰত অভিযান সফল হব পাৰে। আমি সমাজৰ বাহিৰৰ উদ্যোগ সকলো আমি বাধা প্ৰয়োগ কৰিব লাগে।
চেষ্টা কৰি আছো উম আহ।
আমি আছো। আচলতে সেই সেইবিলাক কথা আমি উদ্যোগসমূহ আমাৰ বি বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য তাৰ ফলত আচলতে আমি। তাৰ পৰা যিসমূহ আচলতে অপ্ৰয়োজনীয় আচলতে সামগ্ৰী ওলাই সেই সামগ্ৰীসমূহ আমি আচলতে নিৰ্দিষ্ট নিৰ্দিষ্ট জেগাত আচলতে আমি হেৰি কৰিব লাগে অ য'তে ত'তে। আমি সেইবিলাক পেলা।
যাব নেলাগে হয় নিশ্চয়।
সেই নদীবলাকত এতিয়াাতো দেখা গৈছে বহুত প্ৰদূষণ হৈছে বহুত লেতেৰা হৈছে নদী বিলাক নদীৰ পানী লেতেৰা হৈছে গতিকে আমি। সেইবিলাক আমি আছো। আ যাতে নদীত নেপেলাই কোনোবা এটা নিৰ্দিষ্ট স্থানত যাতে আমি অকল সেইখিনি গোটাই মেলি সেইখিনি আকৌ আমি যাতে। হেৰি কৰিব পাৰোঁ গতিকে আমি তাৰ ওপৰত। অকণমান। লক্ষ্য দিয়াটো উচিত উম গতিকে সেইখিনি কথাই আচলতে আমি মানুহক এইবিলাক জনসাধাৰণকো সজাগ সজাগ কৰিব লাগে। সমাজৰ মানুহসকলক সজাগ কৰিব লাগে এই বিষয়ে অ।
তোমাৰ লগৰীয়া আৰু তোমাতকৈ সৰু সকলক যাতে এ এই। কথাটো তুমি যাতে অ কোৱা আৰু লগতে আশা কৰিছোঁ যাতে ভৱিষ্যতলৈ আকৌ এনেদৰে কথা পাতিব পাৰিম হয় নে নহয় আমাৰ সমাজৰ বিষয়ৰ ওপৰ লৈ। উম উম ধন্যবাদ।